হেল্ল'
কি খবৰ হে
কি খবৰ মানে তোমাৰ গৰমত একে ওলাই গৈছেগে অ মুখেদি। খবৰ কি ভাল বুলি কবা আৰু গৰমে একদম বোৱাই
গৰম বহুত উম! বহুত ভাল গৰম পৰিছে। তাকে মানে মই কি হ'ল মই আজি জানানে আজি। ইমান গৰম মই ভাবাই নাছিলো ইমান ৰ'দ দিব বুলি ৰাতিপুৱা অকন ভেলেঙা টেঙা পেগা কৰি আছিলে যে তাৰ পিছত মানে মই মানে এই গামোচা কেইখনমান লগাবলৈ দিছিলোঁ। নহয় বৌ এগৰাকী মানে চিনাকি আৰু তাকে তাৰ পিছত মই মানে মানে হেৰি এইটো কি বুলি কয়, ফোন কৰি সুধিলো এতিয়া নিব পাৰিম নেকি এতিয়া মানে আনি পেলাই তেওঁলোকৰ ঘৰৰ পৰা আহি পাইছোঁহে ঘৰ অলপ-
অ অ অ,
তাৰপিছত তুমিও যে কৈছিলা সেই গামোচা কেইখনমান লাগিব তিয়নি গামোচা, এই মানে মুখ-চোক চোক মুচিবলৈলে সেয়া গামোচা ভাল মানে ধুনীয়া লাগে, গতিকে তিয়নি গামোচা লাগে। বুলি কৈছিলা যে সেইটো কাৰণে মই আনিলোঁ কেইখনমান এতিয়া তুমি কেতিয়া লৈ যোৱাহি-
তাকে কোন দিনাখন পাৰোঁ মই আনিমগে ৰ'বা।
অ এইখিনি মানে নি নিব পাৰিলে ভাল মানে কি জানা নাই মানুহ গৰাকী সোনকালে পইচা খিনিও দি দিব লাগে, মই মানে মোবাইলতে দি দিম বুলি কৈছোঁ আৰু পইচাখিনি- কি ক'ত লাগে কেইটকামান বাৰু মই দি থৈয় আহিলো।
সেইটোয়ে - সেইটোয়ে।
মানে এনেকে উলিয়াই থোৱা পইচা নাছিলে বেছি হলো যিখিনি লাগে, মানুহ গৰাকীয়ে কলে কেইটামান থৈ গলে ভাল হয় কাৰণ মোৰো অকমান অসুবিধা চলি আছে দি থৈ যায় যদি দি থৈ যোৱা তাৰ পিছত মই বোলো ঠিক আছে এইকেইটা লহ মই কেইটামান দি থৈ আহিলো বাৰু তোমাৰ দুখন মানৰ পইচা পইচা দিলো আৰু তিনিখনৰ পইচা তুমি দিব আছে।
উম, ঠিক আছে-ঠিক আছে মই দি দিম।
অ, দি দিব কিন্তু গামোচা কেইখন ইমান ধুনীয়া হৈছে জানানে? বোৱা গামোচা যে মুখ মুচি কিন্তু বহুত ভাল হ'ব দেই।
উম - উম।
ধুই দিয়া ঔ ৰাম বহুত ধুনীয়াকে বস্তু মই তাকে কৈছো আপুনি বুলো ইমান আহল বহলকে বহিছে। মোক ভাল লাগিলে দেই, আৰু সেই তেনেকুৱা গামোচাই গা মু চিও ভাল লাগে মুখ মচিও ভাল লাগে সচাকে।
হয় আকৌ আৰু আজিকালি তোমাৰ তেনেকুৱা হাতে বোৱা তোমাৰ পাবলৈও নাই নহয়।
পাবলৈ নাইকিয়া হৈছে তো সেইটো কাৰণেতো মই তোমাক ক'লো, সুবিধাতটো পাওতে বোলো কেইখনমান বোৱাই লও মানুহগৰাকীয়ে আহি নিজেই কৈছে যেতিয়া।
অ-অ।
মানে আৰু পইচাটো তেও জোখতে লৈছে ইমান বেছিও লোৱা নাই। ইমান কষ্ট কৰে যেতিয়া সেইটো হিচাপত পইচা লবয়ে ন?
উম - উম - উম সেইটোৱে।
সেইটো কাৰণে মানে মই তেওক কলো ঠিক আছে আপুনি তোমালৈ বোৱাই দিয়াৰ কথা কলো যে, সেইটো কাৰণে। এতিয়া তুমিওটো ঘৰত কিমান সুবিধা পাবা অ, তাৰ পিছত আৰু এটা কথা জানে মই মানে আমাৰ মাহতৰ কাৰণে চাদৰ লগাব চাদৰ আৰু এইবাৰ যেনিবা চাদৰ লগাব তাৰ পিছত ৰুমাল লগাব।
উম - উম।
মই চাদৰ খিনিৰ কাৰণে মানে তিনিখন তিনিখন চাদৰৰ কথা কৈ থৈছো।
উম, বুজি পাইছো অ
তিনিখন চাদৰৰ কথা কৈ থৈছো এতিয়া তুমি কি কৰা?
তাক মা এই তোমাৰ মালেও দুখন মান কবা মোলৈও দুখন মান ক'ব বুজিছা। মানে কি হয়
নহয় - নহয় সেয়া বোৱা চাদৰ হে। ঘৰত লোৱা চাদৰ হে তুমিনো ঘ তুমিনো ঘৰত লোৱা চাদৰ কলৈ লৈ যাবা?
ঘৰত লোৱা বুলি নহয় আৰু তোমাৰ অকনমান ভালকে বোলে দেখোন তুমি নামঘৰলেও লৈ যাব পৰা যায়।
অ, তেনেকে পাৰিবা - পাৰিবা নহয় মানে মানে মানুহ গৰাকীয়ে কৈছে এতিয়া মানে গুলপীয়া পাৰি বম বুলি কৈছে। গুলপীয়া পাৰি দি এনেকে কৈছে গুলপীয়া পাৰি দি অকমান দাঠ গুলপীয়াটো আৰু। গোলপীয়া পাৰি দি অকনমান বোলে মানে উ, দুইটা চাইডে অকন অকণ মানে ফুল দি দিব আৰু সৰু - সৰু আৰু বেছি ডাঙৰ কিয় নহয় আৰু ফুল মানে কি মানে বুটা অকমান ফুলটো দি পেলাই মাজে মাজে বুটা এটা দুটাকে দিব মানে। চাদৰ দুখন বেয়া নালাগে ধুনীয়াই হব খালি কৈছে অকমান দাম লম বুলি কৈছে আৰু দাম মানে হেৰি এইটো কি বুলি কয় কেইটকামান ল'ব আৰু। মই বোলো ঠিক আছে, আপুনি ল'ব আপুনি তিনিখনৰ কথা মই কৈ থৈছো মালে। তিনিখন মানে কি এখন মোলে আৰু মই কেতিয়াবা কবালৈ ললে দুখন মালে। তাৰপিছত আকৌ আমাৰ মাহতে আকৌ অকলে নলয় নহয় এই ভনীয়েক খুৰী আছে বন ভনীয়েক আছে মাক কলেতো মায়ে আৰু দুখন বঢ়হাই দিবলৈ ক'ব। বলেও আৰু ইমান খিনি মানুহ গৰাকীয়ে ইমান লগাম বুলিও কোৱা নাই। তথাপিও সেইটো কাৰণে মই বোলো তোমাৰ গামোচা লগাওঁতে তোমাক সুধিছিলো যেতিয়া এতিয়া চাদৰ লগাব যেতিয়া এইটো কাৰণে সুধিও দিও বোলো।
অ ভালে কৰিলা আকৌ নাই বুজিছা হেৰি কৰাহে কথা মোকো তুমি দুটামান দিবা।
আহ চাদৰ তুুমি মাক সুধিবা কেইখন লাগে।
তুমি মই মাক সুধি পেলাই জনাম তুমি তেতিয়া তুমি তেখেতক দুখনমান বনাই দিবলেগে ক কবা মানে কি এ তেতিয়া মানে সুবিধা হয় অ, বিশেষকে এতিয়া ভাদ মাহ আহি আছে ন? তোমাৰ সেই নামঘৰলৈকে তোমাৰ গলে মেলিলে পিন্ধি যাবলৈকে বুলি লাগিব গৰম দিন কেই তাত বৰ এই চেটৰ লগৰ কাপোৰ বোৰ পিন্ধি যাবলৈও মন নাযায়।
এ একদম মন নাযায় অ, আৰু আৰু মানে তুমি ধৰা কিবা ৰঙৰ ব্লাউজে গুলপীয়া পাৰি দিয়া চাদৰ গুলপীয়া ব্লাউজ এটা পিন্ধি গলেই হৈ যায়। এই চেটৰ লগা কাপোৰ বোৰ এ দং দমকে হেঁচা মাৰি ধৰা নিচিনা লাগে একেবাৰে।
আৰু একদম উশাহ চ উশাহ যেন নাপাবা তেনেকুৱা লাগে নাই বাৰু মই যে ইমান অশান্তি পাওঁ।
অ তাকে মানে সেইটো কাৰণে মই তোমাক কম বুলি ভাবিছিলো এতিয়া যে তেওঁলোকে মানে তেওঁ মানে চাদৰ ব কিন্তু মেখেলা তেওঁ এতিয়া নলগাই দেই মেখেলা তেওঁ এতিয়া নালাগা। মেখেলা দেৰিকে লগাব কৈছে মই আগদিনা চাদৰ লগাম তাৰ পিছতে ৰুমাল লগাম।
গম পাইছো।
অ মোৰ কেইখন মান আছেই ইমান নালাগে বাৰু তথাপি আপুনি যদি লগ। লগাই যদি কোনোবাই নলয় তেনেহ'লে বেলেগ কথা দুখনমান লৈ থ'ম লৈ থোৱাত একো আপত্তি নাই নহয়। বোৱা বস্তু বোলো ভালেই হয় কিন্তু আপুনি বোলো এই চাদৰ কেইখন আৰু আৰু যেতিয়াাই মেখেলা লগাই মোক কিন্তু একদম নাপাহৰিব বোলো।
উম।
ম মেখেলা বুলি ক'লে আৰু বা চাদৰ বুলি ক'লে সেইটো এটা বেলেগ মৰম ন এই বোৱা কাপোৰ বিলাকৰ। আৰামটোৱে বেলেগ।
বেলেগ আৰু ভালো লাগে নহয় দিয়াচোন।
বহুত ভাল বহুত ভাল। কিমান সুবিধা হয় সেয়া পিন্ধিলে তোমাৰ গৰম নালাগে নহয় বেছিকে। গম পাইছা নাই। আচু দিয়াবোৰ বহুত ভাল আচু দিয়া হলেও ভাল বোৱাৰ নামত মানে যি হলেও ভাল।
ভাল ভাল আৰু পিন্ধিও আৰাম লাগে নহয়।
আম লগতে মাহঁতক কবাচোন একেবাৰে ইছ ৰাম জাপ মাই উঠিব পাৰিলা।
অহ তো। আৰু আমাৰ মানে কি হয় আমাৰ মাহঁততো ঘৰত ধৰিলে তেনেকে চাদৰ মেখেলা পিন্ধা নহয়। হয় তোমাৰ সেই ওলাই গলে লাগে আৰু। ওলাইলে গলে এনে ল অ সেইটোৱে আজিকালি তোমাৰ। তেনেকুৱাই হয় দিয়াচোন আৰু তোমাৰ অকমান ওলাই যোৱাৰ লগে লগে দৰকাৰ হৈ যায়।
তাকে।
তাৰপিছতে তোমাৰ নি হৈ গৈছ ন।
অ তাৰ পিছত এতিয়া এতিয়া ভাল হ ভাল হল ভাল হল তাৰ পিছত মানে মই এতিয়া ভাবি থৈছো এতিয়া এ তেনেকেতো হবই বাৰু যি নহওক এটা কাম কৰিবা তুমি। পইচাটো খালি সোনকালে দিয়ে ব্যৱস্থা। কৰিবা দেই কাৰণ তুমি যদি সেইটো নিম মানে চা তেওঁ পইচাটো দিলেহে তেওঁ আকৌ অ হেৰি অ আৰু এটা কথা কব পাহৰিল সেয়া পইচাটোতো লাগিবই। কিন্তু এই চাদৰ লগাবলৈও যদি মায়ে কয় তেনেহলে পইচা কেইটামান দিব আগতীয়াকে তেওঁক পূতা আনিবলৈ পইচা। আৰু দি দিম।
অ মই মই কি কৰিব পাৰো মই তোমাক একদম মই মাৰ লগত পাতি মই তোমাক একদম। চিয়ৰটো জনাই দিম।
অ জাবা জনাবা কাৰণ মানে আচল কথাটো আমাকো লাগে হয় নাই। গতিকে চব মিলাই মিলি কৰিলে মানুহ গৰাকীয়ে ইমান কষ্ট কৰি কৰিব আৰু এইকেইটা পইচাটো। তেওঁ প্ৰাপ্য পইচা কাম কৰিবলৈ, তেওঁ কিবা এটা পাবলৈকেতো কৰিছে। গতিকে সূতা কিনিবলৈ আগতীয়াকে যেতিয়া অকনমান আধা পইচা দি দিলে, তেওঁৰ অকমান সুবিধা হয় দিয়াচোন। সূতাখিনি আনিবলৈ, সেইটোকাৰণে মই ভাবি থৈছোঁ সেইটোকে কৰা ভাল হ'ব বুলি।
সেইটোৱে, সেইটোকে কৰিব লাগিব তোমাৰ যিমান পাৰি।
অ'। এতিয়া পিছে তুমি খোৱা-বোৱা কি কৰিলা? কি বনালে আজি?
খোৱা-বোৱা মানে, আজি তোমাৰ হেৰি বনালে। পদিনা আৰু এনেকে পদিনাটো তোমাৰ মিক্স মানে পদিনা টেঙা আঞ্জা। লগত কোমোৰা-চোমোৰা দি, এনে অ' পদিনা তোমাৰ, পদিনাটো তুমি সিজাই পেলাই শাকৰ আঞ্জা যেনেকে বনায়! শাকৰ আঞ্জা যে বনায়!
অ'।
শাকৰ আঞ্জা বনোৱা নিচিনাকে তুমি পদিনা, তুমি টেঙা আঞ্জা বনাই চাবাচোন। কেনেকুৱা ধুনীয়া লাগে! তাত তোমাৰ কোম-কোমোৰা। চুমোৰা এনেকে দি পেলাই বনাইছিলে মায়ে। সিজাই পেলাই তোমাৰ, প্ৰথম মানে তুমি পদিনাটো ধৰি লো ধুই ল'বা, ধুই পেলাই তুমি কিছু মানে মিক্সিত মাৰিও লয়। আমাৰ পিছে মিক্সিত নামাৰে, তোমাৰ ডাইৰেক্ট তুমি সিজাই পেলাই কোমোৰাৰ লগত পানীখিনি ধৰি লোৱা, তেনেকৈ পেলাই দি, তুমি সিজাই লোৱাৰ পিছত আৰু লাহেকৈ। তেল মাৰিলা। তাত তুমি টেঙা অকণ দি দিলা টেঙা অকণ চেপি নিমখ, অ' নেমু চেপি পেলাই বিৰাট ভাল লাগে মানে! শাকৰ আঞ্জা একদম যেনেকে বনাই তেনেকেইে আৰু। তাৰপিছত লগত তোমাৰ, আলুপিটিকা, খৰিচা দি পেলাই
অ'।
তাৰ পিছতে তোমাৰ, আৰু হেৰি আম আছিলে, আম কাটি দিলে। তাৰ পাছত। এতিয়া আকৌ তোমাৰ, এই হেৰি আছিলে! এইটো কি বুলি কয় বু-বুট। তোমাৰ বুট পিয়াজ এনেকে দি পেলাই বনালে। সেয়াই আৰু মুঠতে সেই।
আজিচোন ধেই। এ ভালে ভালে। আৰু মানে মই মানে কি কৰো জানানে বুট থাকিলে বুট, তিয়হ, পিয়াঁজ, আদা এনেকে কাটি, সেইটো-সেইটো চাটনিটো মই বহুত ভাল পাওঁ মানে! চালাডটো তেনেকে খাই বহুত ভাল লাগে। আৰু মানে এতিয়া আৰু। তুমি জানানে! একদম সঁচা কথা ক'বলৈ গ'লে নহয়, দালিত নেমু টেঙা নেমু চেপি চেপা দালিখিনি বাহিৰে একো ভাল নালাগা হৈ গ'ল দেই আজিকালি।
অ' গৰম দিনকেইটাত যে বিশেষকে একদম ভাল নালাগে। নোৱাৰা খাব।
কোনো কাৰণত ভাল নালাগা হৈছে। মই কিন্তু আচৰিত পোৱা হৈছো দেই!
উম, গৰম দিনকেইটা নোৱাৰি আৰু! গৰম দিনকেইটাত সাধাৰণভাৱে মানে খাইহে ভাল লাগে। যিটি খাই ভাল নলগা হ'ল আৰু!
তাকে, তাকে উপায় নাইকিয়া হৈ গৈছে।
উম, তাৰপিছত তোমালোকে কি, তুমি কি বনালা?
মই এই হেৰি, এইটো কি বুলি কয়, দালি-ভাজি, পাপৰ এনেকে সেকি থোৱা আছে যে, সেইখিনি কৰি লৈ পেলাই সেইখিনিকে কৰি থৈ দিছো আৰু তেনেকে! আৰু মই কৈছো নহয় বুট আৰু এনেক চালাদ বনাইছো। তাতকে বেছি একো কৰিবলৈও মন যোৱা নাই, বনাবও মন যোৱা নাই, খাবলৈও মন যোৱা নাই। উম, মই তোমাক কৈছিলো আকৌ কাপোৰযোৰতো লাগিব লগা হৈ আছে। এই কাপোৰযোৰত কিমান কি কৰিম মানে! আৰু মই ইমান। কে দি থৈ গ'ল। আৰু সোনকালে কৰি নিদিলেও নহ'ব! তাৰ মাজতে আকৌ বাকীখিনি কাম কিছুমান বস্তু থাকে ন?
তোমাৰ, ইমান গৰম আৰু তাতে! গৰমখনত যে, একো মন নোযোৱা হৈছেগে দেই।
মাহতকে কিমান তুমি ভিত্তি কৰি কৰি উ থিবা চব সময়তে। উম সেইটো মানে উ এ দিগদাৰ আৰু। আৰু চবেই নিজৰ নিজৰ কাম থাকে ন মই মানে আৰু। কিবাই হৈ গৈছোগে আৰু গৰমত বিশেষকে কিবা হৈ গৈছো। আৰু বেমাৰ আজাৰ আছেই চবৰে। নকবা এইবোৰ লগত লাগি থাকোতে তাকে। বাৰু দিয়া বুইছা ৰাখিছো ৱা মোক। হ'ব দিয়া হ'ব দিয়া মই কাম খিনি কৰি লও নহলে আজৰি হ'ব নোৱাৰি খালি তুমি পইচাটো সোনকালে দিয়া
অ, মই কৰিম কৰিম কৰিম দিয়া ঠিক আছে হ'ব।